হেলৌ'
ভাত খালা নে নাই?
আঁ খালো, তুমি?
এ জাষ্ট খাই পেলাই বাহিৰত আহিছো।
আৎচ্ছা কি কৰি আছে এতিয়া?
কি কৰিবা? লাইন চাইন নাই এফালে গৰম।
মইটো ৰাস্তাত ওলাই আছো মানে পুৰা আৱাজ দি আছে সেই কাৰণে বহি আছো ৰাস্তাত।
ৰাস্তাত আছা।
অঁ'
মইও ৰাস্তাতে আছো আৰু।
ঘৰত থাকিব মনেই নাই কি কৰোনো ইমান গৰমত শুব মন নাই।
অঁ ভিতৰত এনে থাকিব নোৱাৰি আক তাকে যি গৰম গৰম হাৱা ওলায় ফেনৰ।
যে খবৰ খাতি ভাল ন তোমাৰ? অ ন খবৰ খাতি ভালেই ন।
উম' ভালে ভালে এই গৰমটোহে খাই মাৰিছে।
ইটো নকবি আৰু দিনততেই- একদম কি কৰোঁ ঘৰত থাকিবই নোৱাৰে এক দুই মিনিটো থাকিব নোৱাৰে, ছেকেণ্ড চিষ্টেমো থাকিব নোৱাৰে মানে ঘৰত। কালি ন এ ডাঙৰ ডাঙৰ গছৰ তলতে থাকিব বিচাৰে মানে সিহঁতে।
কি কৰিবা বহুত বেলেগ গৰম পৰি আছে।
অঁ' তাত কি বৰষুণ দিয়া নাই ন?
নাই নাই নাই নাই, কালি ৰাতি বতৰটো অকমান হেৰি কৰিলে।
অ‍ঁ কালি ৰাতি আমাৰ ইয়াতো অলপ কিবা কৰিলে মানে। তাৰপিছত অঁহ অ বৰষুণ পৰিছিলে নে নাই আকৌ তাত কালি ৰাতি?
নাই দ বাৰটা মানত পৰিছিল কিন কিনকে এনেই তাৰপিছত এ নাইকিয়া হৈ গ'ল।
ইয়াতো পুৰা ৰদ। অঁ হলও কালি দহ বাৰ মিনিটৰ কাৰণে পৰিছিলে।
অ' আৎচ্ছা।
এইটোনো কি বাৰ মিনিটনো ইটো কি কিমান নো হৱ আৰু দিনৰ গৰমটোত কিবা- টোৱে মানে অঁহ তাৰ আধাও নহয় যে।
উম'এ বৰষুণটো পৰি পেলাই আৰু বেছি গৰম দিলে। এইটোৱে বৰষুণ পৰিলে আকৌ বেছি গৰমটো বেছি নামে। ভাত পানী খোৱা বোৱা হ'ল নে নাই? কিহে খালা?
হা হা কি কৰ গৰমতনো কি খাম নিৰামিষ।
ঠিকে আছে আমিও বাৰু আমিও বাৰু নিৰামিষে, এই মাংস চাংস খাবলে মন নাযায় ন?
এ অহ দিনততো কাও ক'বই নোৱাৰোও এনেকুৱা বস্তুৰ বাপ্ৰেই মই নহয় কালি ভাত খাব মনেই নাই নহয় এনেই থাকো আৰু ৰাস্তা ৰাস্তাত মানে কিবা গছ ডাঙৰ ডাঙৰ গছৰ বাৰডাল
উম ভিতৰত থাকিব নোৱাৰি ভিতৰত যি গৰম হাৱা ওলায় আহে।
কবি আৰু ইমান গৰম দিয়ে ন এইকেইদিন এইকেইদিন মানে এসপ্তাহ মান হৈছে কাৰণে পোৰা গৰম দিছে।
এ অঁ। একদম ফাটা ফাটি দি আছে।
এনেকে দি থাকিলে কি হ'ব আৰু জীৱন জীৱনটো অহ মৰি যাবটো বেছি কিবা ঘূণীয়া থকা কেইটাটো বুঢ়াকেইটাটো পূৰা দূৰ্বল হৈ পিনি
কি কৰিবা! কাইলৈও এইকেইদিন চাগে একেই দিব চাগে?
অঁ এইটোতো দিব মানে কি আৰু কেইদিনমান দিব।
আৰু দিব আৰু জুলাই মাহডাল আছেই। ন আগষ্ট মাহডালো আছেই দিব একচুত।
এতিয়া কবি কি পঢ়া শুনা কেনেকুৱা চলিছে তোমাৰ?
অঁ পঢ়া শুনা কৰি আছোঁ, পঢ়ি আছানে তুমি? উম কিহত এবাৰ?
এইবাৰ গ্ৰেজুৱেশ্যন কৰি আছোঁ বি এ। থাৰ্ড চেম, তুমি? অঁ।
থাৰ্ড চেম?
অঁ থাৰ্ড চেম।
ন আচ্ছা মই ফৌৰ্ড চেম।
আচ্ছা এক চাল ডাঙৰ বঢ়িয়া। কি ঘৰত খবৰ খাটি অ আছে মা, পাপা, ভাইটি, দাদা।
অ অ তোমাৰ ভাইটি আছে নেকি? অ দাদাই কি বিয়া পাতিলে? আচ্ছা।
তোমালোকৰ কি ঘৰৰ মাহঁতৰ খবৰ ভাল ন মা দেউতাহঁতৰ?
অঁ ভালে ভালে ভালে। পিছে এতিয়া গৰম বন্ধ হয় ন?
অঁ গৰম বন্ধ হয়।
ঘূৰিব ক'ৰবাত নোযোৱা নেকি?
হা হা ভাবি আছোঁ ভাবি আছোঁ মানে লগৰ কিবা টিম টিম মিলি মানে যাওঁ আৰু কৰ'বালৈ ন।
অ সেইটো ঠিকে আছে বাৰু, যি গৰম পৰিছে ঘৰৰ পৰা ওলাই যাব মন নাযায় নহয় সেইটো ডাঙৰ কথা।
অহ হয় বাৰু।
সেইটো এনে ক'ত যাব প্লেন কৰিছা?
আ হা প্লেইনটো এতিয়া আমি দুটাই ক'লে নহয় মানে টিম টিমৰ কথা আৰু যত যায়।
অঁ এনেই হেৰি এনেই টিমটো মিলি পেলাই কোৱা নাই নেকি ক'ত যোৱাৰ কথা।
এইটো পাছত আমি গৰু কেইটাক- অ গোটেইখিনি এতিয়া কিবা কৰিব লাগিব মানে গোটাব লাগিব আৰু, ত মানে। ত তহঁতৰ তাৰ পৰা কিবা লগৰ কেইটা গোটাবি আমাৰ মই ইয়াৰ পৰা গোটাম আৰু- আমাৰ লগৰ কেইটা, সেইটোকে ডিচকাচটো কৰি পিনি ক'ত বা যাওঁ এইটো যোৱাটো। ফিক্স কৰিম আৰু ন, এই এটাতে ফিক্স- কৰিলে মানে আমি যোনতটো জেগা পচন্দ কৰো ইহঁতি পচন্দ নকৰিলে তেতিয়া। অ একেলগে তাত থাকি মানে কিবা কৰাটো ফিক্স কৰাটো ভাল।
উম উম সেইটো হয় আমি পৰহিলে মানে শ্বিলং জাম চাগে।
অহ ভালেই হ'ব মানে য'ত ঠাণ্ডা মানে। তাত গৈ মানে অলপ অ আৰাম পাম অ এইটোকে মানে, উম।
অকণমান বোলো, দূৰৰ পৰা আহোগৈ।
অহ।
পিছে অৰুণা অ, অৰুণাচল ছাইডেও ভালেই বাৰু ঠাণ্ডা পৰে।
ঠাণ্ডা পৰিব তাতো।
উম।
এইটো ওচৰ পাচৰ গৈ থাকো যে, সেই কাৰণে যাব মন নাই মানে অলপ। যোন জেগাত মানে যোৱা নাই এইটো জেগাত গ'লে ভাল হ'ব।
অ'সেইটো'সেইটো' অকণ হয়।
অ' চোৱা জেগাতোকো মানে গৈ অ' চাই থাকিলো ভাল নালাগে ন, সেইটো জানোৱেই দেখোন তাত- এনেকুৱা আছে তাত তেনেকুৱা হয় যে- এইটো মানে জানিও মানে কলে বা মানে ভাল নালাগে। অহ উম হম। ধবৰ ভাল লাগে ভাল লাগে মানে এতিয়া টিমটো কত আৰু ন য'ত মানে কোনে-
সেইটোৱে বাৰু, এতিয়া তুমি অকলে ক'লে তো নহ'ব ন গোটেই টিমটোৱে ক'ব লাগিব যে। আৰু অকলে গৈও ভাল নালাগে নহয়।
অ', অকলে গৈ কৰিম কিনো তাত।
কৰিম কি সেইটোৱে।
নাই জেগা চাই ভাল লাগিব নে তেতিয়া মানে কাই বৈ মানে একো মানে কি আৰু- কথা পাতিও মানে কিবা লগৰ নাথাকিলেতো একদম ভালেই নালাগে তেতিয়া।
অ', সেইটো হয়।
পিছে যোৱা কিবা আমি বাজেট কেইটায়াও কৰিব লাগিব ন নহলে।
উম, বাজেত কৰিব লাগিব গোটেইখিনি মিলি পেলায়।
গোটেই কিনি মেলি পিনি অহ খৰছ পাতিটো ইয়াৰ পৰা তাত- তালৈ যাওঁতে মানে কিমান খৰচা হ'ব তাত খোৱা বোৱা ৰুম-
আগৰ ৰুম, আৰু ৰুম, আৰু ৰুম, চুমো লাগিব ন। সেইটোৱে আৰু ৰুম চুম নহ'লেতো নহ'ব।
এইটো ব্যয়ৱস্থাটো পাৰ্চত অ পাৰ্চত কৰিব লাগিব নহ'লে তো তাত- গৈ মানে তাত হিচাপ কিতাপ কৰি লাগে তাতে মানে গণ্ডগোল'বগৈ যে তাত- মানে পাৰষ্টত কিবা ক্লিয়াৰ কৰি পিনি যোৱাটো ভাল মানে।
অ', এতিয়া তাত গৈ পেলাই এদিনতেতো আহিব পাৰিম। আহিব নোৱাৰি ন, কমচে কম দুই তিন দিন।
অ', চাব চাব যাব লাগে মানে যোন জেগাতটো মানে- চোৱা নাই ন তাতে মানে ভাল লাগে তেতিয়া।
উম, সেইটো হয় বাৰু। দিয়া টোপনি চুপনি ধৰিছে নে নাই?
অলপ -চলপ মানে দিনত আজি হলো যে এইকাৰণে অলপ ধৰা নাই বাৰু।
অ', দিনত বাপৰে দিনত তুমি শুব পাৰিছা?
হা, আজি অলপ মানে শুই দিলো।
বাপৰে গৰমত।
এতিয়াতো ঘৰত নাই বাৰু চোতালত
এতিয়া দিনত, দিনত পুৰা শুৰিলৈ পেলায় এতিয়া বাৰু বাহিৰত বহি আছা।
অ', এতিয়া ঘৰতনো এতিয়া পূৰা মানে ৰাতি হ'লে কিবা ন ৰ'দ দি, দি, নিদিয়ে কি আৰু দিনৰ গৰমটো পৰে। এতিয়া গৰম হৈ আছে মানে কিবাতো গৰম ভাপ তো এতিয়ালৈকে যোৱা গে নাই আৰু।
সেইটোৱেই। এই যি গৰম পৰিছে দুপৰীয়া টাইমত হুবই নোৱাৰি ফেনখনৰ যি গৰম হাৰা
অঔ ৰাম ৰাম এইটো নকবি আৰু একদম কি লগাই থৈছো বুলি ভাবে আৰু তেতিয়া অহ হা হা হা ইটোত থকাতকৈ মানে তাৰ এইটো পেনৰ তলত থকাতকৈ ৰ'দত থকাই ভাল আৰু তেতিয়া
অ সেইটোৱেই ফেনৰ তলত যি গৰম গৰম হাৱা ওলাব একদম থাকিব নোৱাৰি এ টেবুল ফেনখন অকনমান -
অঁ এইটো অঁ এইটো ঠাণ্ডা কিবা এটা তেনে শ্লিপিং ফেনখননো বাপৰে।
বহুত গৰম আহে পোৰা একদম গোপ গোপনি মাছ হেৰি যে পুখুৰী চুখুৰী আছেনে নাই?
আছে, আছে, ওচৰত আছে।
তেওঁ যোৱানে নাই?
অ', মোৰ দিনত কি হয় মানে ন বাহ ডাঙৰ এজোপা আছে তাৰ তলত বহি পিনি বৰশী বাই থাকো।
অঁ বৰশী বোৱা নে?
অ বাই থাকো মানে ঠাণ্ডাও মানে হয় তেতিয়া
আমাৰ ঘৰৰ পিছফালে মানে পুখুৰী এটা আছে তাতে উ ধুনীয়াকে বৰশী চৰখি বাইকৰি পুৰা চাহ দি থাকে ন ঊ মানে ছাটো থাকে যে
অ চাহ দি থাকে অলপ চলপ বতাহ উ বতাহ মাৰি থাকে যে উ হয়
সেইয়া মানে
দিনক দিন আজি চাৰে নটাৰ পৰা মই তিনিটা বজালৈকে থাকিলো বৰশী বাই মানে
অ কেইটা উঠিলে?
এ উতিলে বা পঁচিশ আহ ঊনত্ৰিশটা নেকি -
বা বেলেগ মাৰিছা।
অ
কি কৰিলে কাৰৈ গৰৈ?
অ খাই গৰৈ আৰু পুঠিটো নাই বাৰু সেইটো শিঙৰা শিঙৰা
আচ্ছা আমি আকৌ কাৰেণ্ট দি পেলাইহে
আমাৰ মানে কি জানা আমাৰ মানে এইটো কাৰেণ্ট ছিষ্টেম থাকে এনেকুৱা এনেকুৱা হেৰি বাৰীৰ নিচিনা থাকে। তাত মানে কাৰেণ্টটো লাগি থাকে। তাত মানে কাৰেণ্টটো দিবলৈ এনেকৈ ধৰা যায়।
উম
হ'লেও উঠে বেয়া নুঠে।
মানে দিনত একো কাম চাম নাই যে আৰু গৰমতো কি কাম কৰিম হে হে
অ সেই
এইটো কাৰণেতো শুব অশান্তিত শুবও নোৱাৰো যে এইকাৰণে গৈ পিনি। থাকোঁ আৰু আৰামত বৰশী, বায়।
সেইটোৱে- যি গৰম পৰিছে মানুহ মৰি-
আজি মহ নকবি আও পোৰা আহ ৰাতিপুৱা সাত সাত, এটা বজাৰ পৰা যি ৰ'দ দিয়ে ন তাপ বাপৰেই এইটো টাইমত অ চটা অ ছটাত ওলাই অ এতিয়া তাৰ পৰাই মানে যি অকমাণ যি শাস্তি দিয়ে
শুবলকে ৰাতি
উম
মানুহ মৰি যাব ওচৰত কোনোবা আছে। ওচৰত আহ সেইটোৱে অকণ দিনটো ছুটি হোৱাও বেলেগ কথা।
অ
দিনটো একদম কেনেকে যাব কেনেকে যাব নিচিনা লাগে।
ৰাতিটো অতি সোনকালে যায় সোনকালে বহুত সোনকালে যায়। গমেই নাপায় নহয় এতিয়াও এনেই উম এনেই এতিয়া তাকোতেও মানে কেতিয়া টাইম গুচি যাব তুমি ক'বই নোৱাৰি।
সেইটোৱে আৰু শুতে এবাৰ যদি টোপনি ধৰি গ'ল।
হয়।
টাইমটো একদম দৌৰি দৌৰি যায়। কি কৰিবা ভিতৰত যি গৰম ত বাহিৰতে খোজ কাঢ়িয়ে আছো।
ইটোৱেই ভাল খোজকাঢ়ি থকাটো ই ভাল মই বাহিৰত এনেই বহি আছো আৰু অলপ চলপ গেম চেম খেলিলো তাৰ পিছত উধাইলো আৰু
অ ঠিকে আছে, বতাহ, অকণ দি আছে নে?
চালা কি কৰো লগৰ কেইটা মানে কল সেইকাৰণে তুমি কৰিলা ভালেই হ'ল বাৰু মানে মই থৰেন ন মেচেজ, কৰিম।
উ উম এনেই বতাহ দি আছে নে নাই।
অ অলপ চলপ এইটো বেছি দিয়া নাই মানে। এইটো মিক্সাৰ মানে গৰম কিবাতো আহি আছে অ বতাহও অলপ আহি আছে।
এনেকোৱা হয় অকনমান বতাহ- চতাহ দি থাকিলে।
ভাল লাগে তেতিয়া মানে ঘৰত তেতিয়াতো সোমাব মনেই নাই মোৰ ন। তাকো কেতিয়াবা এই চাৰিটা দুটা বজালৈকে থাকো কেতিয়াবা এ বেছি গৰম দিলে ৰাতি।
আৰু বিশেষকে কি হয় গম পাইছা নে নাই। যেতিয়া ৰাতিপুৱা ৰাতিপুৱা যেতিয়া শোৱাৰ পৰা উঠা যায়। উঠি কেনে কেনে মানে দিন টো মানে কেনেকে যাব কেনেকে নাযায় মানে মাথা গৰম হৈ যাব আৰু কে- ৰাতিপুৱা যদি শোৱাৰ পৰা যে উঠিলো দিনটো কেনেকে যে যাব গৰমৰ চোতত মানে থাকিব নোৱাৰি। একদম মানে দিনটো যোৱাতো একদম অসম্ভৱ আৰু ৰাতিটো ৰাতিও টোপনি নধৰে গম পাইছা নে নাই গৰমৰ চোতত তে যদি লাইন গ'ল নহয় ইনভাৰ্টাৰেও, কাম নিদিয়ে ন বহুত
ৰাম -ৰাম অ তেন্তে ঠিক আছে ন অ কলটো ৰাখি দিয়া এ ঠিক আছে বোলো অঁ হ'ব